এওঁ হেল্ল' হেল্ল' শুনিছনে হেল্ল'।
ল
অ' শুনিছ নে?
হেল্ল'।
শুনিছ ছা নে মই শুনি আছো।
শুনিছ?
নেটৱৰ্ক পোৱা জেগালৈ যা। তেতিয়াহে নেটৱৰ্ক পাব হ'বলা শুনিছ?
অ' নেটৱৰ্ক পোৱা জেগাতে আছো ক?
উম হেই কি কৰিছ ভাত খালি? ভাত খালি?
অ' ভাত আহ ভাত খালো আজি এইয়া খাচি মাংস আনিছিলে।
অ'
হেয়া বনালো। নাছো খাবলে ধুনীয়া
কিহে বনালি?
মচলা, চছলা আলু দি। বনাইছো মছলা দি। মচলা খিনি দি পেলাই ভাজি আছো।
অ'
প্ৰথমে খানাই লৈছো মাংস সিঙা মছলা চছলা দি।
অঁ অকণ ওপলৈ যা অঁ।
ওপৰতে আছো দে তাৰিাছতে তেলল তেল দিলো কোক দুটা তেল দিলো। কুকাৰ তুতে পেলাই মানে এয়া মাংস খিনি এনেকে ঢালি দিছো নহয় ঢালি দিয়া পিছত আৰু ভাজি আছো বহুত সময় ঢাকি থঢাকি ভাজিছো আ। তেল কিন্তু স চে দিব লাগিব তেতিয়াহে ভাল লাগে খাই। তাৰ পিছত আৰু ভাজি আছো, ভাজি আছো ত তে পানীতটো যেতিয়া শুকাই গ'ল তাৰপিছতে আ আকৌ পানী দি পেলাই মছলা দি, হেই ৰেদ চিলি পাউ এয়া এনেকে দি পেলাই, কুকাৰটো সাফ মাৰি দিছো আৰু। তা পিছত দী পলায় পানী কিন্তু বেছি দিব নালাগিব, অকমান দিব লাগিব
অঁ।
তাৰপিছতে পানী অকমান দি পেলাই ধুনীয়াকে ঢাকনটো মাৰি দিলো আৰু, দি পেলাই চেটি মাৰিছে চলিয়টো অকমান থপথপীয়া হৈছে খাবলৈ কিন্ত টেষ্টি হৈছে, ধুন
অ তাৰাপৰা পঢ়িছনে নাই, এ'?
পঢ়ি হ'ল ডাইৰতিয়া শুবৰ দিছো।
অঁ। অঁ, শুই থাকিব দে। এতিয়া আৰু, উম' এ'আমাৰ এই সোলে।
আহঁ।
উম খুলে টোপনি গ'ল। ভাগৰ লাগে, স্কুলৰ পৰা আহা খুলে আৰু, শুব দিছো আৰু বোলো এতিয়া। তাৰ পিছত, উম' ক'ৰবাত ফুৰিব যাবিনে গৰ বন্ধত?
তাকেহে এইয়া হেৰিয়লৈহে যাব মন আছিলে নিপুঞ্জ মন্দিৰ, বৰ ধুনীয়া চাবলৈ।
মৃত্যুঞ্জয় মন্দিৰ যোৱা নাই জানো তই?
উ' নাই যোৱা এবাৰ ও', এবাৰ গৈ আছিলো এই খন বনাই থাকোতে গৈছিলো্ তেতিয়া মানে ইমান সম সম্পূৰ্ণ হোৱা নাই। এতিয়া আৰু ধুনীয়া হ'ল যে যাম আৰু এদিন।
অ' মই গ'লো, অ' মই দুবাৰ গৈছোঁ। মানে মই গৈছোঁ যদিও এ মেলাত গৈছিলো মৃত্্যুঞ্জয় মন্দিৰ হে মেলা পাতে নহয় মেলাত গৈছিলো। তাৰপিছছত হে' য দ ভিত ভিতৰ কিন্তু মইয়ও সোমাই পোৱা নাই। এনেই সেইটো কাৰণে যাব লাগিব ভিতৰ সোমোৱাকে, মানে সোনকালে যাব লাগে, লাইন লব লাগে যে
উম' তালৈ গলে নিমখ খাই যাব নালাগে ন?
নিমখ খাই যাব লাগে নে নালাগে, নাজানো নহয় মই। ভিতৰ সোমালে চাগে নালাগে চাগে, একো নহয় নেকি পায় নেকি, মোৰ গম পোৱা নাই ইমান।
উম উম।
এবাৰ যাবি আ?
অঁ এবা যায় আৰু।
অ যাবি। হেৰি গৈ আহিবি আৰু, ক'ত কদে
আৰু যে ক'ত যাওঁ ভাবা নাই তকত যাবি
মই গুৱাহাটী যাম
গুৱাহতে কি কি চাবি
বৈশিষ্ট্য় মন্দিৰ চামগড বৈশিষ্ট্য় মন্দিৰিত গছো আগতে কিন্তু আকৌ যাম এতিয়া হা
তেনেককুৱা
ভালে লাগে তই যাবিচোন
উম
বশিষ্ঠ মন্দিৰত অ মানে অ ন জেগা চাইছো বৈশিষ্টয় মন্দিৰ চোৱা নাই তাৰপিছত অ চালো হেৰি চালো কি বুলি কয় উ উমানন্দ মন্দিৰ গলো তপ তছত আৰু কি আছিলে মিউজিয়াম চালোঁ
উম ধুনীয়া চাগৈ ন
অ ভাল লাগে উমানন্দ মন্দিৰ গৈতো বহুত ভাল লাগে একদমে ভ ব্ৰহ্মপুত্ৰ মাজত আছো যে
উম
ভাল লাগে গ হেৰিত যাব লাগে ফেৰীত যাব লাগে
উম উম যাব লাগিব দে আজি ভাত কিহে বনালি
মই ভাত হেৰি বনালোঁ কি বুলি কয় দালি বনালোঁ তাৰপিছত পদুনা চ চাটনি বনালোঁ তাৰপিছত কণী বইল কৰিলোঁ
উম
সে তাৰপিছত আকৌ পাপৰ ভাজি দিলো
উম
তেনেকে খালো
উম পঢ়া শুনা এতিয়া কেনেকুৱা চলিছে ভালেই নহয় ন
পঢ়া শুনা এতিয়া পৰীক্ষা পাবহি এতিয়াচোন হয় হ পহি আ মইতো এইকেইদিন পঢ়াব সময় পোৱা নাই কামত লাগি আছো নিজে পঢ়ি আছো আৰু পঢ়াব লাগিব ব অ কাইলৈ পা ভালকে আ ধৰি লম আ কাইল পা বহাই লব লাগিব। নিজে পঢ়ে যে, মানে অঁ সেইটো কাৰণে তাপা, এই আকৌ তহঁতৰ তাই আকৌ আখৰ খিনি ধুনীয়া একদম গুড গুড।
অঁ ইংলিছৰ আখৰ খিনি ধুনীয়া
আৰু অসমীয়া খিনিও ধুনীয়া মই চাইছো
পঢ়ে নিজে নিজে পঢ়ে আ মই এতিয়াহে পা লাত কৰ্চটো শিকা পা মানে বিউটিচিয়নৰ তাইক পঢ়াবলৈ গুৰুত্ব নিদিয়া হৈছো মানে সময় নোপোৱা হৈছো।
অ অ হ'ব দে তাই এতিয়া ডাঙৰ হৈছে
ডাঙৰ হৈছে তাতে আকৌ হেই, অকমান দিম আ সময় সময় পুলিয়ে
মানে তই অম বিশেষকে তই উম অংকখিনি চাবি অংকটো চাবি অংক চব মানুহৰ আজিকালি মানে পাৰিব লাগে আৰু অসমীয়া নিজৰ মাতৃভাষাটো লাগেই আজিকালি গম পালিনে, অসমীয়াটো। একদম ভালকে স্পিলিংবিলাক বুজাবি তাইক স্পিলিং বিলাক শব্দৰ্থ সেইবিলাকত শিকাবি। আও আজিকালি মানে চব লাগে পঢ়াৰ ক্ষেত্ৰত, সেইটো কাৰণে ভালকে পঢ়াবি ভালকে পঢ়িলেহে ভাল হেই হব প আগলৈ হয় হে মই হেম হেই হা
টি
সেই যাম অঁ কি বুলি, ফুৰিবলৈ যাম বুলি ভাবি আছো আ গৰমন্ধতা আও
এতিয়া গৰমত শ্বি শ্বিলং যাবি শ্বিলং ধুনীয়া আছে। চাবলে আও ইমান গৰমত শ্বিলঙে যাব লাগে
ত গছ নত শ্বিলং অলে
শ্বিলং, চেৰাপুঞ্জী, চাছু। ধুনীয়া লাগে।
চালে?
শ্বিলং, শেৰা পুঞ্জি, চাচুত অ। আৰু নাই তেনেকে ইমান বিশেষকে।
কিয় নাই আছে নহয় চ পুঞ্জি আছে এলিফেণ্ট ফক্স আছে
অ', সেয়াত গৈছিলো অ', পাহৰিছো বহুত দিন হ'ল মই
অ। মই যোৱা নাই মই যাম যাম
যাবি তাৰপিছতে অ', আকৌ অকলেণ্ড যাবি গা ধোগী তাত। গৰমত। আমাৰ গুৱাহাট টি চাবলগীয়া বস্তু ধেৰ আছে।
অ', চিৰিয়াখানা। চিৰিয়াখানা চাইছিলো এইবাৰ যাওঁতে। তে অ, চালো বছ চিয়াখানা চিয়া অ', চিৰিয়াখানা মই দুবাৰ তিনিবাৰ চালো। ভালে লাগে গ'লে যাওঁৱেইৱাও, হা কি আছে? ড্ৰিমলেণ্ড আছে।
উম।
অ ড্ৰিমলেণ্ড নামটো শুনিছো একলেণ্ড একলেণ্ড বাৰু নিম বুলি আছোৱেই কিন্তু এনেই ড্ৰিমলেণ্ডও নাম শুনি আছো যাই পোৱা নাই।
উ, দিমলেনো ভাল লাগে চাই গা চা ধুব পাৰি ধুনীয়া চাফ চাফাই একদম।
অ। তাৰ পিছত হেৰি শ্বিলং যাব লাগিব দে বুইছ।
উম, এই গৰমতে গ'লে ভাল।
গৰমত ভাল ঠাণ্ডা জেগাবিলাকতে যাব লাগে। অ', ধৰি ল দিল্লী চিল্লীটো গৈছোৱেই হয়। চিলং মানে উ যাই পোৱা নাই যাব লাগিব আ। উচত তে মানে কি আমাৰ ইয়াৰপাতো ওচৰতেই হয় বৌ বাহিৰৰ মানুহ আহিও চাইচেহি কিন্তু আমাৰ ইয়াত আমি অসমতে থাকি মানে ওচৰৰ জেগাবিলাকেই চাব যাব সময় নোপোৱা হ নোপোৱা হৈছে মানে যোৱা নাই যাব লাগিব আৰু।
যাবি ভাল লাগে।
অ'
চাবলগীয়া বস্তু ধে আছে।
অ' ঢেৰ আছে আকৌ এতিয়া অ' আকৌ মন্দিৰ হেৰি কি বুলি কয় এ হেৰিত যাম দে শিৱ দৌল, শিৱ সাগৰ শিৱসাগৰ, শিৱদৌল হেব সেয়াও আমাৰ ইয়াৰ পৰা গাড়ী ভাড়া কৰিব নহয় মানুহ যাব আমাৰ গাঁৱৰ মানুহ যাব। শুনিছ? শুনিছনে নাই মাতটো অৰ অ'। হেৱা যাব লাগিব। চাবলৈ, যাবলৈ
উম, উম। এ গৰম বন্ধত গ'লেহে যোৱা তাৰ পিছত আকৌ পৰীক্ষাই হব।
হে নাই তালৈ গৰম বন্ধন নাযাও দে বুজিছ ইয়াত ঠাণ্ডা বন্ধ দিব নহয় তেতিয়াহে যাম আ মানে পৰীক্ষা শেষ হ'ব কণ বছেৰেকীয়া পৰীক্ষা। তা পিছতে হে যাম আৰু মানে ইমান গৰমতো ঘূৰি ফুৰিব নোৱাৰি নহয় মান
জনান হ'ব উম, উম।
উম।
মই আজি আইচক্ৰীমো বনালো।
আ চিম মণালী কিহে বনালি?
আমখিনি ধুনীয়াকে পিহনাত পিচি লৈছো পলা পেলা ততে চেন গাখীৰ দি পেলাই মিক্সিত দি পেলাই তেনেকে বনাইছো। ঘৰতে খাবলৈ কিনা সোপা খোৱা সলনি
অ' সেই ঘৰতে বনাই, বনাই দিবি বুজিছ ল সফালে কিনা বস্তু টো খালে, বেমাৰ হে হ' কিন্তন্তু লৰা তোক আকৌ, মানে নোখোৱা বিয়া এটা সি সৰু হৈ আ যে। অঁ হ'ব দে ন।
হ'ব দ।
হ'ব দে। খুৱা ল'ৰা ছোৱালী আছে, সু গৈ জা, টোপনি ক্ষতি কৰিব নালাগে আৰু গম পালি, সোনকালে স্কুল আছে উঠ থাকিবি হ'ব দে।
উম হব দে।